শুনিছেনে বন্ধু।
হেল্ল' শুনিছা ন অ বন্ধু শুনিছো।
অ শুনিছোঁ তুমি শুনিছা।
শুনিছোঁ শুনিছোঁ কি কৰিআছা।
মই এনে আছো ৰবা বন্ধু তুমি।
ময়ো আনাই আছোঁ ৰবা মানে বৰষুণ দিলে অলপ কমিলে এতিয়া।
অ এতিয়া অলপ কমিছে কমিছে নে কমাও নাই ৰা মই পানী তুলিছে। এ কমা নাই কৰো। হ'ল। ইয়াতে আজি পুৰা দিছে মানে ইয়াতে যদি জোৰকে একবাৰ বৰষুণ দিল। হয় এটা যদি একবাৰ বছো। এতিয়া বৰষুণ দিল তহ বানপানী যেতিয়া দে নহয় মানে দিয়ে থাকে।
অ অ আমাৰ ইয়াত কমিছে কিন্তু এতিয়া।
এইটো মানে পাৰি বে লাগে বৰষুণ দিলে এইটো কাৰণে বহুত মানুহে। মোওলাই ঘৰৰ পৰা এতে।
হয় নেকি।
যিঅতু গৰমৰ দিন গ'ল ঠাণ্ডাৰ দিন লাহে লাহে আহি আছে। হয় নে নাই ত পিকনিক। খোৱ নে ঠাণ্ডাৰ দিনত পথাৰৰ মাজত।
অঁ পিকনিক কিয় নাখাম পিকনিক খাওঁ আমি পিকনিকটো তোমাৰ ভালেই বাও তুমি।
মই খাওঁ মই ঠাণ্ডাৰ দিনত খাওঁ দহটা মানৰ ওপৰত পিকনিক খাওঁ।
এ আমাৰ আগতেতো ইয়াত পিকনিক বুলি ক'লে মানে পিকনিক বুলি ক'লে ধূৰাতটো বেলেগেই আৰু।
উম বে বেলেগ ফুৰ্তি লাগে না পিকনিক প্লেচ। বুলি নহয় প্লেছত খোৱাৰ কথা কোৱা নাই পিকনিক স্পটৰ কথা কোৱা নাই পথাৰৰ মাজত যে পিকনিক। গাড়ীটো কথা কৈ আছোঁ।
অ, অ মানে সেইটোতো ভালে লাগে।
তুমি স্পটত খোৱাৰ চাই পথথ পথাৰৰ পথাৰৰ মাজত আমি কি কৰো জানা।
কি?
পথাৰৰ মাজত মানে যিদিনা পিকনিক খাম সেইদিনা ৰাতিপুৱাই পুৰা মানে পাচঁশ -পাচঁশ উঠা চবৰে পৰা তাৰিছত তোমাৰ মিজিক চিষ্টেম লৈ ভাড়া কৰি লৈ আহো চাৰি পাঁচটা একেলগে ভাড়া কৰি লৈ আহো তাৰপিছত তোমাৰ ৰাতিটো বনাই কাণে তাতে শুম তাতে শুম মানে। পিকনিকৰ ঘৰতে শুম অ পিকনিকৰ ঘৰতে শুওঁ।
অঁ অঁ
গোটেই ৰাতি গ-গ-গোটেই ৰাতি তোমাৰ ক-কাণ বজাই থাকে।
অ অ-
নাচিও থাকো মাজে মাজে উঠো মানে ফুৰ্তি হয়। আৰু-
অ আমিও ইয়াত খাওঁ তেনেকে পথাৰতে খাওঁ। তোমাৰ পিকনিক প্লেচ ধুনীয়া হয় আৰু মানে তোমাৰ
বেছিভাগ মানুহ পিকনিক কোনটো কেনেকুৱা খাইছিল কোৱাচোন এ তোমাৰ ঘৰত কণী, দুটা আছে তে মোৰ ঘৰত চাউল আছে তেনেকুৱা টাইপ খাইছিল ন?
অঁ অঁ
ত-তুমি চউল, দিবা মই ই কণী, দিম তুমি চব্জি, দিবা তে তে মা
হয় এনেকুৱা আছিলো এই মানে ঘৰে- ঘৰে উঠে।
পইচা উঠোৱা চিষ্টেম নাছিল বস্তু উঠোৱা চিষ্টেম আছিল।
বস্তু আহ পইচাৰ তেতিয়া লেনদেন বেছি নাছিল।
অ অ অ পইচাৰ বেছি লেন দেন নাছিল তুমি কণী, দিবা মই মই মাংস, দিম। ব্ৰইলাৰ, দিম বা
আৰু মানে চব চবৰে ঘৰত বস্তু থাকেই দেখোন।
হয় হয় মানে আগতেতো চবৰে চবৰে ঘৰতে থাকে কুকুৰা, চুকুৰা থাকে, হয়নে?
উম উম উম উম তুমিটো ভাল কথা ব'লা মানে আগৰ দিনত মানে তোমাৰ এইটো মানে তোমাৰ চব বস্তু তোলা তুলি হৈছিল মানে তোমাৰ।
হয়।
মানে চব তোলা তুলি আছিল মানে তোমাৰ এ মই গম পাই মানে আগতে গম পাইছো তোমাৰ কাবাৰ নোমখ নাথাকিলে বেলেগ আগ ঘৰৰ পৰা লৈ আহে তাৰপিছত কিবা হালধি নাথিলে বেলেগ ঘৰৰ পৰা লৈ আহে তাৰ মানে বস্তুতটো হলা হলি কৰি দিয়ে।
হলা হলি অ তোমাৰ ঘৰত যদি নিমখ নাই পতককে লৈ আহো। মানে গাঁৱৰ অঞ্চলবোৰত এতিয়াও চলে বাৰু এইবিলাক কিন্তু বহুত কমিছে।
এতিয়াওছে আমাৰ ইয়াত এতিয়াও আছে কম পৰিমাণে আছে।
আমাৰো ইয়াত আছে মানে আমাৰ যোনটো ওচৰত ভাৰাতীয়া থাকে তেওঁৰ যদি কিবা ত মই আমাৰ ঘৰত খুজিব আহে মানে পতকে মানে এ অ বাইদেউ অলপ চিনি দিয়কচোন মানে মোৰ মাক কয় বাইদেউ অলপ চিনি দিয়কচোন উ দি দিয়ে মায়ে। তাৰপিছত আৰু মানে আমাৰ যেতিয়া লাগে মানে মানে বিপদৰ মানে ইমাৰজেঞ্চিৰ বস্তু বুজিছা। তেতিয়া আমাৰ দোকান ইমাৰ্জেঞ্চি তুমি চাটনি এটা খাবা জলকীয়া নাই। দুটামান জলকীয়া লৈ আহিলো তেনেকুৱা টাইপ মানে।
অ মানে ওচৰত তেতিয়া দোকান নাছিল তেনেকুৱা বেলেগ।
নাছিল নাছিল নাছিল দোকান বহুত কম আছিল আগৰ জামানাত।
হয় মানে তোমাৰ হেৰি ছিল মানে তেতিয়া চব বস্তু মানে অলপ দূৰত যাব লাগিছিল কিনিব লগা হলে।
হয়
হয়। বাকী তুমি এনেই পিকনিক ক'ত ক'ত খাই পাইছা? মানে পিকনিক প্লেচ বুলি ক'লে, মইতো ভূটান চৌকি খাই পাইছোঁ। তাৰপিছত তোমাৰ এ বগা মাটি যে কয় বগা মাটি, বগা মাটি খাই পাইছো। তাৰ পিছত তোমাৰ বিয়া খাই পাইছোঁ, ৰাণী মৰিমিজ।
ৰাণী, অ' ৰাণী ৰাণী গ'ম পাইছোঁ, গম পাইছোঁ। মানে মইতো পিকনিক খাব বুলি কও এ মই বহুত পাইছোঁ, মনত কিছুমান মানে অ' মানে ঠাইৰ মনতে নাই কিজানি তোমাৰ, বহুত সৰুৰ পৰা খাই পাইছোঁ তোমাৰ চোৱা! ভূটান ভূটানতো গৈছোঁ, ভূটান মেইন টাউনতে গৈছোঁ, চানৰূপ জংকাৰ হক। থিম থিম্ফটো গৈছো। এইবিলাক পিকনিকত নপৰে। মাত্ৰে থিম্ফ থিম্ফত গৈছোঁ, ৰাজধানী।
চাওকি চাওকি গৈ ছানে নাই ভূটানকি?
চাওঁকি চাওঁকিটো নাজানো, থিম্পত গৈছোঁ নে ৰাজধানীত গৈছোঁ ভূটান।
ভূটানৰ থিম্পুতো ভূটান ভিতৰত এন্ট্ৰি কৰি কেনে।
অ', ভূটানৰ ৰাজধানী থিম্পু হয়।
উম, মানে এণ্ট্ৰি কৰি কেনে। মই ভূটান পোৱাৰ আগত পিকনিক স্পট এটা পায়। সেইটোতো ভূটান চৌ কি মানে মানে এ এইফেলে তোমাৰ ইণ্ডিয়াৰ নদী, মানে মাজেদি নদ নদী এট তাত বহিছে চাউকি ন নদী বুলি, চা নামে চাউকি নদী। মানে এ এইটো এইটো চাইডে ভূটান, এ এইটো চাইডে ইণ্ডিয়া তেনেকুৱা তাইপ।
অ', মানে তোমাৰ ভূটান কি মানে, তোমাৰ ভূটানত অ' ভূটানটো এইটো ভূটান চৌকীটো হৈছে, ভূটান নাপাওঁতে পাই তোমাৰ।
হয়, মানে ভূটান আৰু ইণ্ডিয়াৰ বৰ্ডাৰ টাইপ ক'ব পাৰা।
উম উম, গম পাইছো। তাৰ পিছত তুমি হেৰিত গৈছোঁ আমি, উমৰাংচুত গৈছোঁ। তাৰপিছত তোমাৰ অ', আৰু ইবিলাক অ
অ', উমৰাংছু মানে ডিমাহাচাও।
ডিমাহাচাও গৈছোঁ। উমক্ৰিয়াঙ গৈছোঁ। কি ব উমক্ৰিয়ান না কি! এ হাইলাকান্দি গৈছোঁ।
ইউমিয়াম লেক উমিয়াম লেক, উমিয়াম লেক।
অ' ন উমৰাংছু আছেই, কিবা উমৰিয়াং নে কিবা আছে এনেকুৱা।
উমিয়াম লেক, উমিয়াম লেক খাই গৈছে।
অমিয়াম লেক, তাৰে পিছত তোমাৰ, তাৰ পিছত তোমাৰ বগা মাটি গৈছোঁ। তাৰে পিছত আৰু নগাঁওত গৈছোঁ।
উমৰাংছু যে গৈছা ফেল ডিমা হাছাও তুমি ফেলকন ফেষ্টিভেল চাইছা নে নাই একবাৰো?
এ ফেলকন ফেষ্টিভেল এবাৰে চাইহৈছিলোঁ মই।
উমৰাংছু, এই এই এই এইটো ফিল্ডতে হয় ন?
অহ, উমৰাংছু ফেলকন ফেষ্টিভেল চাইছো এবাৰ।
মোৰ চাব কথা আছে ৰ'বা এইবাৰ কিবা হয়।
অঁ চাইছো এইবাৰ এবাৰ চাইছো মই।
মই মই আগৰবাৰ গৈছিলো আগৰবাৰ বিশাল মিশ্ৰা আহিছিল নহয়।
অঁ বিশাল মিশ্ৰা আহিছিল, এইবাৰেই আহিছিল নেকি?
উম উম। এইবাৰ মানে লাষ্ট ইয়াৰ লাষ্ট ইয়াৰ এই ফেলকন ফেষ্টিভেলটো তোমাৰ ডিচেম্বৰ মাহত হয় ন।
অঁ ফেলকন ফেষ্টিভেলত টিকেট বিলাক ফ্ৰী দিয়ে ন?
ফ্ৰী দিয়ে?
ফ্ৰী দিয়ে নেকি টিকটৰ পইচা নলয় নেকি।
নিদিয়ে ফ্ৰী কত দিব টিকেট।
উম উম।
নিদিয়ে টিকেট টিকেট কত ফ্ৰী দিব, মানে মই এইবাৰ ফেলকন ফেলকন ফেষ্টিভেলত মানে মই নিজৰ পইচা দি মানে যোৱা নাই লগৰৰ পইচা দি গৈছো বুজিছা।
হয় নেকি?
উম মানে লগৰে কল ব'ল মই ক'লো মোৰ হাততো পইচা নাই আগতে ক'বা লাগে কি মই দিম ন ত তোৰ পৰা পইচা খুজিছো নেকি মই দিম ন তাৰে গাড়ীত গলো বঢ়িয়াকে উমৰাংছু গ'ল মানে ড্ৰাইভ কৰিলো এই যে পানীৰ মাজত যে এটা কিবা চলাব পাৰে যে এই নামটো পাহৰি গৈছো।
গম পাইছো কিবা এই ভৰি দি মাৰি থাকিব লাগে যে
ভৰি মাৰি থাকা নহয় তোমাৰ বট টাইপ বস্তুটো।
ওপৰত যায় নেকি ওপৰত যায় নেকি?
ওপৰত নহয় পানীতে চলি থাকে এই কিবা নাম আছিল অ কিবা ৰাইডিং আছিল কিবা ৰাইডিং তুমি ফিলি্ম চিলিমত দেখিছা চাগে। ধুম থ্ৰী খনত দেখিছে না ধুম থ্ৰী
ধুমথ্ৰী বাইক চলোৱাৰ দৰে নিজে চলাই যাব লাগে।
অঁ অঁ এইটো যে পানীত চলে যে? এইটা আছে নহয় উমৰাংছুত।
অঁ উমৰাংছুত আছে এইটো।
অঁ এইটো এইটো চলালো এ এক দিনে আছিলো।
অঁ অঁ।
তাৰপিছত তেন্তেত আছিলো তেন্তেত।
হয় নেকি?
পাঁচশ টকাকে লৈছিল পাৰ হেড পাৰ নাইট। অঁ। মানে তেন্তেটোতো আমাৰ নিজৰে হয় কিন্তু তাতে থ জাগা খিনি যে লৈছো
অঁহ। তাৰপিছত তুমি হেৰি যায় পাইছা নেকি তোমাৰ যে উমৰাংছু হাফলঙত আছে টুমজাংপিক?
টুমজাংপিকও যোৱাৰ কথা চলি আছে ৰ'বা এইবাৰ কিবা হয় মোৰ এইবাৰ টুমজাং পিক গ'লে মানে একেলগে ফেলকন ফেষ্টিভেল চাই কেনে কথা আছে কিবা হয়।
এ টুম টুমজাং পিকত একো ভাল বস্তু নাই মই চালো তোমাৰ ইউটিউবতো চালো তাৰমানে ল
মানে ভাল বস্তু নাই, কিন্তু তুমি পাহাৰৰ ওপৰৰ পৰা যোনটো শান্তি পাবা ন ভিউ যোনটো পাবা এইটোৱেটো ভাল ন।
ত আছেই কিন্তু কষ্ট হয় বহুত নেটৱৰ্ক নাপায় মোবাইলত।
উম মোবাইলৰ নেটৱৰ্ক নাপায়, খানা পিনাৰ বহুত দাম।
খানা পিনাৰ বহুত দাম তাৰপিছত তুমি বহুত অসুবিধা আছে তাত তোমাৰ।
তেনেকুৱাই।
তাৰপিছত তুমি ট্ৰেইন ললে এইবিলাক ঘৰত থাকে তাত মানে চাৰিশ কে লয় বুলি শুনিছো।
হয় হয় চাৰিশকে লয়, চাৰিশকে লয় আৰু খানাও খানাও তাতে নাপায় তুমি নিজে বনাই খাব লাগিব, গেছ চেছ নিজে লৈ যাব লাগিব।
নহয় নহয় নহয় নয় আছে খানা পিনা জেগা আছে।
খানা পিনা জোগা আছে কোনটো খানা পিনাৰ বহুত দাম তুমি মেগে মেগীৰ বহুত দাম মেগী প্লেটৰ বহুত দাম।
ভাত পানীও খাই ভাত পানীৰো দাম আছে, কিন্তু বহুত দাম লয় তাত মানে।
তে তোমাৰ যদি বাজেট নাথাকে তুমি গেছটো লৈ যোৱাই ভাল।
অ গেছটো লৈছো, ঠিক আছে দিয়া ৰাখিছো ভালে লাগিল তোমাৰ লগত কথা পাতি।
হা তোমাৰ লগত কথা পাতিও ভাল লাগিল হা, ৰাখিছো।